হেল্ল'।
হেল্ল'।
অ', শুনা পাইছেনা?
চাউণ্ডটো অহা নাই।
অ', অলপ অলপতো শুনা পাই আছা না? অলপ অলপতো শুনা পাই আছা না? কি কি কৰি আছা এতিয়া?
হেল্ল'।
হেল্ল' অ', হেল্ল' কি কৰি আছা এতিয়া?
চাউণ্ডটো প্ৰব্লেম দি আছে
চাউণ্ডটো বঢ়াই ল কোনও স্কুল শুনা পাই আছা ন হেল্ল' হেল্ল'
হেল্ল'
অঁ শুনা পাইছোঁতো তুমি শুনা পোৱা নাই
মইতো পোৱা নাই শুনা
অঁ অ তো কেনেকৈ কথা পাতি আছা তুমি শুনা পোৱা নাই যদি উ কলেজ বন্ধ হৈছে
এতে কি কৰি আছে আপুনি
এতিয়া আছোঁ আকৌ এনেই বহি আছোঁ অ ভালে কলেজ বন্ধ দিছে নে নাই গৰম বন্ধ হেল্ল' হেল্ল' ভাত চাত খালি নে নাই এতিয়া কি কৰি আছা হেল্ল' কিতাপ পঢ়ি আছে ন পিছে তুমি কি ছাবজেক্ট পঢ়ি ভাল পোৱা জিঅগ্ৰাফী এই বোলে এডুকেশ্যন এই বোলে পলিটিকেল চায়েঞ্চ মোৰ হিষ্টৰীটো ভাল লাগে এনেই পঢ়ি মানে আগৰ যিটো পদাৰ্থবিদ এইবিলাক সমল হৰ হৰপ্পা সভ্যতা হৰপ্পা সভ্যতা পাইছানে তোমালোকৰ ক্লাছত টুৱেলভত তাতে যিবিলাক সময় বিলাক থাকে যিবিলাক আগৰ দিনত কেনেকুৱা চহৰ টাইপৰ আছিল হৰপ্পা সভ্যতা মহেঞ্জোদাৰোত কিবা পাইপলাইনৰ ব্যৱস্থা আছিল পানী কেনেকে তোমালোকে গেছিল নলা নৰ্দমা আছিল বি এ পৰিছিলোঁ আমিও তাৰপিছত আৰু যিটো আমাৰ অসমৰ ইতিহাস যিটো আহোম যুগত সেইবিলাক কথা পঢ়িছোঁ আৰু এতিয়া কম্পিটিটিভ এক্সামত ত' আহে এইবিলাক ইতিহাসৰ প্ৰশ্নবিলাক আহে বিশেষকৈ আহোম সকলোৰে এইবিলাক হেল্ল' শুনা পাইছা মইতো শুনা পাইয়ে আছো পিছে গৰম বন্ধত কিবা কিবি কাৰ্যসূচী দিছে নে নাই আমাকতো দিছে এটা মানে অসমৰ মানচিত্ৰ আকিব দিছে আৰু তাতে জিলাবিলাক ভাগ ভাগ কৰা দিছে ব্ৰহ্মপুত্ৰ নদীৰে বৰাক পুতা নদীদ বিলাক আঁকিব দিছে আৰু ব্ৰহ্মপুত্ৰৰ যিবিলাক উপনৈসমূহ আছে সেইবিলাকো লিখিব দিছে
এতিয়া কি কৰি আছে আপুনি
এতিয়াতো এইটোৱে মানে অলপ বুক কিতাপ পঢ়ি আছিলো অ খাইছো খাইছো ভাত খালোঁ আমি মানে কি আমাৰ ভাজা আছিল কিবা আলু আৰু কাঠল গুটি
কোন কলেজ বিলাক কৰবালে ফুৰিব যাবা নে
গৰম মাহত আমি ফুৰা চুৰা প্লেন নাই আমি মানে এতিয়া খেলা পাতিছো খেলা খেলা হ'ব আমাৰ ফুটবল খেলা হ'ব ভলী বল খেলা হ'ব গৰমৰ বান্ধত আমাৰ এটা ক্লাব আছে ক্লাবৰ ফিল্ড আছে ডাঙৰ গ্ৰাউণ্ড আছে হা
কলে গৈ আছা
কি
তুমি যাবা নে নাযা
নাই আমি ক'তো নাযাওঁ হয় গৰ গৰম বন্ধ খেলা আছে আমাৰ সেইটোৱে আৰু
আপোনাৰ এতিয়া কি কৰি আছে
আ মই এতিয়া বৰ্তমান এইটোৱে খেলা ধূলা পাত পাতব লাগিব এতিয়া গৰম বন্ধত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে এসপ্তাহৰ কাৰ্যসূচী ৰাখিছোঁ আমি আমি বৰ্তমান এন জি অ'ত কাম কৰি আছো
আজিকালিতো বহুত গৰম দি আছে ন
দি আছে ইয়াত নাম্বাৰ কিমান পালি পৰীক্ষাত অসমীয়াত ইনকনাৰ পাইচা এইবাৰ এইবাতো প্ৰায় এক নম্বৰ কম আছিল ন লেটাৰৰ কাৰণে
সেই গৰমত কত বা ফুৰিব যাব লাগিছে উম
পঢ়ি আছা ন নট্ববিধি সত্ৰবিধিৰ নিয়মবিলাক এই কিন্তু পৰীক্ষাত আহেই গিলা কমন কুৱেশন হয়। অ
আৰু আমাৰ যিটো ইডুকেচনৰ যিটো পৰিসংখ্যা পঢ়াটো আছে পৰিসংখ্যা গণিতটো সেইটোও বহুত ইম্পৰ্টেণ্ট হয় সেইজোৰপটো কচ মধ্যমা মধ্য বহুলক সেইবিলাকতো অংকবিলাক আহে পৰীক্ষাত কমন কুৱেশন এইবিলাক
হয় দিয়া
আৰু পলিটিকেলৰ যেনে সংবিধানৰ নিয়ম এইবিলাকৰ পৰা প্ৰশ্ন আহে বহুত তেনেকে কুৱেচন আহে ডাঙৰ ডাঙৰ লং লং
আমাৰ কলেজত আমলখি গছ আছে পুখুৰী আছে আৰু ডাঙৰ ডাঙৰ তোৰ গছ আছে
হেল্ল
ভাল লাগে আৰু কলেজত যাই কেনে
অ অলপ নেটৱৰ্ক প্ৰব্লেম হৈছেতো অলপ চাউণ্ডটো অলপ
ৰেগুলাৰ ক্লাছ আমাৰ কলেজৰ এটা ক্লাছো মিচ নাযায় আৰু মোৰ ফেফাই চাবজেক্ট হৈছে হিষ্টৰি
অ কিবা আছো নাই কিবা কৰ স্কুলত কলেজত কিবা গাছ চাচ আছেনে নাই কিবা শিলিখা গছ আছে ন শিলাখা নহয় আমলক্ষী গছ আছে চাগে
তোমাৰ ফেভৰেট চাবজেক্ট কি দাদা
অ', আমাৰ ফেভৰেট ছাবজেক্টটো হৈছে হিষ্টৰী হিষ্টৰী পঢ়ি ভাল পাওঁ।
মৰিয়াতো পঢ়িব লাগিব এইবাৰ এই যে হায়াৰ চকেণ্ডাৰী পৰীক্ষা দিম
অ', হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা পিছত কি এতিয়া কি কি চাবজেক্ট আছে তোমালোকৰ পঢ়া শুনা হৈছেনে নাই এতিয়ালৈকে নে হোৱাই নাই এনডি চি ল গ্ৰামাৰ থ্ৰামাৰ গিলা আহে এডভান্স এছামিছ বহুত বানান চানান ভালকে লিখিব লাগে কাৰণ বানান ভুল হ'লে নাম্বাৰটো ইমান এনে কাটি দিব ন
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি এ ভাবিছো কিবা কৰিবলৈ
এনেই আৰু একো নাই ইমান টেনচন নহয় এতিয়া পৰীক্ষাবিলাক এনে মানুহবিলাক ভয় কৰে। তুমি যদি নৰ্মেল সময়মতে পঢ়ি গ'লে পৰীক্ষাবিলাক ভাল হৈ যায়।
খোৱা হয় আপোনাৰ আমাৰতো দছটা চাৰে দছটা এনেকে হয় ভাত চাত খোৱা বুঢ়া আজি কি বনাই আছে আমাৰতো আজি মাছ বনাই আছে মাছ খাই ভাল পোৱা নে মইতো পুৰা ভাল পাওঁ মাছ মাংস
পিছে এই পুখুৰীটো যে আছে তোমালোকৰ কলেজৰ ওচৰত মাছ চাছো পোহে ন তো মাছ চাছটো মাৰি দিলে পইচা বিলাক তো প্ৰিন্ঞ্চিপালে লয় এইবিলাক আগতেতো চৰকাৰী হোৱা নাছিল এতিয়াতো চৰকাৰী হৈছে চেলাৰী পায়। তেতি ফালে মাছৰ পইচাটো আহে আপোনালোকৰ এডমিশ্যন কৰাঁতে এডমিশ্যন কৰাতে ফিজ লয় ন ফিজ ফ্ৰী বুলি লিখা থাকে কিন্তু ফিজটো লয় এক্সট্ৰাকে আগৰ পৰা লয় যে এতিয়াও লোৱাটো অভ্যাসটো আছে আনটো বাদে ক্লাছটো ভালেই কৰে তোমালোকৰ ক'লে যত আমি কৰিছিলোঁ নাই গ'ম অহ ক্লাছটো ধুনীয়া কৰে গোটেই মানে গোৱালপাৰা এৰিয়াটোৰ ভিতৰত মানে ভাল ক্লাছ কৰে ক্লাজটো মিছ নকৰে আৰু ছাৰবিলাকো বৰ ডিচিপ্লইন হয় কিন্তু ঠাণ্ডা দিনত অলপমান লেট কৰি আহে ক্লাছ চ্লাছ অলপ কম হয় মানে ছাত্ৰ নাজাই না ইমান সেইটোৱে আৰু পিছে কলেজৰ লগতে আছে গ্ৰাউণ্ড ফিল্ডো আছে এটা ধুনীয়া এটা ফিল্ড খেলা ধূলা খেলা হয় ফুটবল খেলা হয় দৌৰা খেলা হয় সিহঁতৰ ওচৰতে ডাঙৰ এটা বজাৰ আছে মাজে মাজে ঘূৰিবোৰৰ পিকনিকত লৈ যায় ইবাৰ আমাক ভৈৰৱ কুণ্ড লৈ গৈছিল পইচা তুলিছিল বেছিকৈ তুলিছিল বহুত বেছিকৈ মহামায়া লৈ গৈছিল, আমাৰ সময়ত তেতিয়া। আমি যেতিয়া আছিলোঁ, দুহেজাৰ বিছত। ত' মহামায়াত ভাল লাগিছিল গৈ হেনো, পাহাৰ আছিল। ডাঙৰ এটা সাপ আছে, সাপৰ মূৰ্তি এটা বনাইছিলে, মূৰ্তিত সোমাই গৈছিলোঁ। স্নান ঘাট আছে এটা। পাহাৰৰ পৰা নামি যেতিয়া নদী পাৰত স্নান ঘাট আছিল। অ' ৰাস্তাতে আমাৰ এটা কিবা যাই আছে ঘূৰি ফুৰি। ব'লবম আহিল, নন্দেশ্বৰত মেলা হয় ব'লবমত। ভালে এনে, বহুত ভক্তসকলে আহে আমিও যাওঁ। গা ধোওঁ পানী চানি দিয়াৰ পিছত তা তেতিয়া কিছুমান খিচিৰি ছিচিৰি দে। পায়সো দিয়ে, ভাল লাগে আৰু ৰাতিপুৱা ৰাতিপুৱা। পোৰা মাইণ্ড ফ্ৰেছ হৈ যায়, একদম গা পা ধুই যাওঁ ন'। খোজকাঢ়ি যাওঁ হৈ যায় আমাৰ। উম, এইবাৰো ফাৰ্ষ্ট ব'লবমটো চাগে আ, তিন তাৰিখ হ'ব নেকি।